কি কৈছ?
এ শুই আছোঁ গাটো ভাল লগা নাই।
কেলে।
টেবলেট খাইছিলোঁ যে।
কিবা মাতটো স্পষ্টকে অহা নাই।
অ'।
কাবলে শুই আছা নি, আছো এনেই।
অ'।
টেবলেট কেতিয়া খাইছিলি?
উম এম চি হোৱা।
অ'।
ভাল হৈছে নাই এতিয়া।
অ' অলপ ভাল পাইছোঁ।
উম। মাটি কিমান আছেগে?
মাটি আমাৰ হল।
অ'।
তোমালোকৰ?
আমাৰ নাই হোৱা আৰু দুবিঘামান আছে গে।
অ' পথাৰলে যোৱা নাই?
ইমান ৰ'দ কেনেকে যাবি।
এই আজি ৰ'দ বাৰু, এনে যোৱা নাই?
এনেইতো আমিতো যাওঁ।
চাবলে হে যোৱা।
যিহেতু আমি খেতিয়কৰ ল'ৰা পথাৰলে নগলে হ'ব জানো।
উম।
নিশ্চয় যাবই লাগিব।
উম কঠিয়া তুলিবলে জানা জানো?
চব জানো এভৰিথিং, আমি এইবোৰ সৰুৰ পৰাই কৰা।
উম।
তোৰ ক্লাছ ফাইভৰ পৰাই আমি জানো আৰু।
অ'।
আজিকালি ল'ৰা- ছোৱালীয়ে নাজানে বাৰু এইবোৰ।
চিনিয়ে নাপাই।
উম। আৰু সেই অক মাক বাপেকেও খেতি নকৰা হ'ল সেইকাৰণে বুজি নাপায় ন' কেনেকে কৰে।
উম।
প্ৰায় ভাগে চাকৰিয়ে কৰে তাৰ পৰা কিছুমান বাহিৰতে থাকে মাটিবোৰ বেলেগক দি দিয়ে খেতি কৰিবলে।
উম।
সেইকাৰণে গম নাপায় ন ল'ৰাবোকে আজিকালি।
উম, তাকে।
আমাৰ আকৌ সেইটো নাই ন, আমি সৰু পৰাই কৰা।
উম।
সৰুৰ পৰা দেখি আহিছোঁ, সেইকাৰণে আমি শিকিছোঁ।
উম।
ক, বাকী খবৰ খাতি।
আছোঁ।
উম। কি।
উম, বেয়া দিছে আও দে।
বেয়া দিছে ৰদটো অহ।
উম।
কি কিবা কৰিছা নে নেকি?
নাই কৰা।
কটং, মটং কৰিছে।
হে পাঘৰত। উম।
তই ইমান পাকঘৰ চাইডতে শুৱ নে।
অহ এতিয়া বাহিৰত শুলে হ'ব।
সেইটো কি এইটো মানে ৰুম ৰুমৰ চাইডত নে নেকি।
অহ।
সেইকাৰণে ইমান মাত দিয়ে আও।
উম। ভাত কিহে খালি?
ভাত তোৰ আছিলে, কালি যে ৰ'দ দিছিলে।
উম।
পথাৰত গৈছিল ন, ত পুঠি মাছবোৰ পুৰা ৰ'দত তাপত। উপঙি আছিলে। তাৰে ভাল ভাল কেইটামান ভাল ভাল কেইটামান ধৰি আনিলোঁ আও।
অহ।
আনি এইটো টেঙা চচীয়া বনালো।
অহ।
সেয়াই খালোঁ অঞ্জাই।
অহ।
কেইটামান ভাজিলোঁ।
উম।
এতিয়া মানে তোৰ সৰু সৰু পুঠি মাছটো পেটতো কণী আছে।
অহ।
সেইটো মানে ভাল ন, খাবলে পথাৰৰ মাছ যে, সোৱাদটোৱে বেলেগ।
উম। আমাৰ ইয়াত নাই পাবলে।
উম।
উহ।
তহঁতৰ ফালে আছে, তহঁতৰ ধৰিলেহে পাবি।
উম।
উম, নাযায় ন, উম। তহঁতৰ কোনো নাযায় সেইকাৰণে নাই আকৌ। মানে তোৰ পথাৰ মাছতটো খাব লাগে এতিয়া।
উম।
পঠাৰ মাছটো খালে ভাল এতিয়া ফ্ৰেচ মাছ ন'। কোনো প্ৰব্লেম নাই।
তাকে।
ক'বাত ক'বাত পানী ক'বাত ক'বাত পানী বোলো শুকাইছে।
শুকাইছে অ'।
বানপানী
উম ৰ'দ ৰ'দটো দিছে যে।
উম'। গোটেই মানুহৰ সম্পত গোটেই মানুহৰ সম্পত্তি ধ্বংস ধ্বংস হৈ গ'ল।
অ'। নোহোৱা জেগা বিলাকতো হৈ গৈছে আৰু
হম।
কিছুমান মানুহতো গছৰ ওপৰত উঠি আছে যেনিবা আছে নিউজত।
দেখিছোঁ উঠা।
উম।
ঘৰৰ উপৰত উঠি আছে।
উম। উপাই নাই আৰু।
আমাৰ ইয়াত বানপানী হব লাগিছিলে ভাল লাগিলে হয়।
উম', কথা ও যে কোৱা ভাল হ জানে।
উম। মই তো তোৰ পোৰা গা ধুলো হয়।
উম।
গমপালি নাই।
উম।
সাঁতুৰি সাঁতুৰি গা ধুলোঁ হয় মাছ ধৰিলোঁ হয়।
উম', ভিতৰত যদি থাকিবই নোৱাৰ ঘৰটোত মাছ ধৰি কিবা লাভ আছে?
সেইবোৰ বাদ দে। সেইবোৰ ন মিটাৰ ন। সেইবোৰ দাচ নত মেটাৰ।
কিমাৰ মাছ আছে আক ওলাব।
হা?
এইবাৰ বোলো মাছ আছে আকৌ।
উম। এইবাৰ এইবাৰ মাছে ধেৰ এইবাৰো পথাৰতো মাছেই মাছ বতিয়া মাছটো বেছি এইবাৰ। বটিয়া মাছটো খায়ো ভাল লাগে ন'। ত পথাৰত দেই
উম
কি চোবাই আছ?
একো চুবোৱা নাই।
উম।
ক'।
ক' তই মই কি কম? উম। ঔ
বান্দৰ আহিছে বান্দৰ।
বান্দৰ কেলে আহে তহঁতৰ ঘৰলে?
উম।
কি উ কিবা এটা সুধিছো কি উ? বান্দৰ কেলে আহে সুধিছো বোলে উ।
কেলে আহে বোলে খাম হেৰি আকৌ চব খাই পেলাই।
খাব দিবও লাগে বান্দক খোৱালে ভালহে।
উ নিজে খাবলে নাই কিনি কিনি খাব লাগে বস্তু।
খা হ
উম।
নাই যদিও দিব লাগে ন।
নাই মানুহে খাবলে
মানুহে খাবলে নাই যদি তোৰ দুমুঠি এটা দি দিব লাগে আও।
মধুৰীয়াম জোপা খাই উতাই বনালে।
উম সেয়া বান্দৰ খোৱা নাই মানুহে খালে।
উম বান্দৰেও।
উম বান অ', বান্দেৰে নাখায় মধুৰিয়াম।
তোকো নাখায় কথা কলে আহি আহি ইমান ডাঙৰ মধুৰীয়াম এটা নিলে নহয়।
তহঁতে পায়ি নেপেলালি কেলে?
উম দেখিলেহে পাৰিম নেদেখি কত সোমাই থাকে।
উ তহঁত তহঁতেনো কে কেনেকে দেখিলি?
বৰমাই মই বগৰী এটা খাই এটাই মুখত লৈ গৈছে সেইদিনাখন বৰষুণ দি থকা দিনা খেদিছিলো তেতিয়া নিজে দেখিছো। এটা ডাঙৰ একদম বুলি খাই আছে।
উম।
হেইচ কঁঠাল পাইছে খাবলে আৰু।
বেয়া খায় আহেগে
উম।
তত তহঁত সেয়াত থাকি ভাল পায় খাবলে পায় যে।
উম।
মই থকা হলে সদায় কল কিনি আনি দিলো হেতেন।
উম ভাল কথা।
কল খুৱাই খুৱাই খুৱাই খুৱাই তাক সদায় খুৱাই খুৱাই খুৱাই খুৱাই খুৱাই খুৱাই চিনাকি এ পুৰা চিনাকি হৈ যাব ন উম তোৰ লগত থাকি লব আওঔ।
উম।
কি‌
নেলাগে।
ভালহে।
উম।
বান্দৰ থাকিলে।
উম হয়।
বান্দৰ তহঁতৰ ঘৰত থকা মানে হনুমান থকা।
তুমিয়ে পোহিবাগে নি এটা।
মইতো পোহা হ'লে পুহিলোৱে হয়। নাই আকৌ পাবলে, আমাফালে বান্দৰেই নাই।
উম
তোক এটা ধৰিব কৈছো নধৰ।
নোৱাৰোঁ দেই মই, মোৰ বুলো ভয় লাগে।
কামূৰিলে একো নহয় নহয়
ইস, একো নহয় এবাৰ মানে ৰাস্তাত গৈ আছিলো, ছোৱালী অংগনাবাদীলৈ লৈ গৈছিলো, কিবা আছিলে মাক বাপেকৰ‌ তাৰ পিছত আৰু সেই সেই মানুহ ঘৰৰ ৰাস্তাতে গোটেই বেৰি ললে নহয় আমাৰ দুজনীক
তা, তাৰপা?
সেই তেতিয়াপা ভয় লাগে, সেইকাৰণে মোৰ বান্দৰলৈ ভয় লাগে।
কি কেইঘৰ, কেইটা বান্দৰ আছিলে?
সেই ডাঙৰ